হেল্ল'
কি কৰিছা আহ কি কৰি আছা অ নাই ময়ো বনাব ওলাইছো আৰু
অ ভাতকেইটা বনো বনাই আতে বৰষু কোনো পৰি উঠিছে কাৰেণ্টটো অহা যোৱা কৰি আছে অ আমাৰ ফালে পৰিলে টানকে এজাৰ অ ইমান বিজুলী ধৰিবনে
অ বাহিৰলৈ ওলাব পৰা নাই কিন্তু বৰষুণ নাহিলে এইফালে
কাৰেণ্টটো অহা যোৱা তাৰপিছত ফটাাপত বোলো ভাতকেইটা বনাই লওঁ
অ আমাৰো সেনেকা
অ এইবাৰ হেৰিলে গলা ই এই অমব চনালাল চাবলৈ গৈছিলে
অ নাই যোৱা নাই যোৱা
নগলা অ মই কিব নাই যোৱা যাবলৈ মন আছিলে এ অসুবিধা ধঢেৰ হয় সেইখিনি অঁ আৰু এই বৰষুণ অঁ এই বৰষুণ এই ৰ'দ সেইকাৰণে দিগদাৰ আগত গতে গৈছিলো আগতে যোৱা এই বহুত ভিৰ হৈছিল যে এনে ভিডিঅ'বোৰ মোবাইলত দেখি আছোঁ যে ইমান ভিৰ হৈছে ভয়ো লাগে ভিৰ খোপা দেখি
ভিৰত অ তাতে গৰমতটো বেছি আৰু এইকেইদিন মানে বেমাৰ আজাৰো বেছি হৈছে ন এনেকুৱা ভিৰত মানে যাব ভয় লাগে আৰু ইমান দূৰৰ পৰা আহ ইমান দূৰৰ পৰা আহিছে আৰু এনেকুৱা ভিৰতে মানুহ বিলাকৰ
বেমাৰ আজাৰ বিলাক বেছি হয় সেইকাৰণে মানে হেৰি ভয়ো লাগে আানে এনে গৈ আকৌ ভাল লাগে কিন্তু মই এনে গৈছো আগতে বা কিন্তু বহুত ভিৰ হয় তেতিয়া ইমানো নহয় এতিয়া বেছি ভিৰ হৈছে
এতিয়া মানে হেৰি মানুহ বিলাকে মানে অ মানুহ বিলাকে মানে আ আজিকালি দেখাক দেখিয়ে মানে এৰ যোৱা হৈছে আৰু উম আগতে মানে ইমান প্ৰচলিত নাছিলে ন বা হয় যদিও মানুহে মানে
মানুহ বিলাক বেছি আহে আমাৰ মানুহবোৰহে নাযায় বাহিৰত বোৰ বহুত আহে আৰু এইবাৰ বোলে বাট বোৰ বোলে বন্ধ দি মানে অ এই পাহাৰৰ মাজে মাজে যে যাব পাৰে যত ফতৰ দি সেইফালেদি যাব দিয়া নাই বোলে এটাই ৰা দিছে বাট বহুত সেইকাৰণে ভিৰ হৈছে
বহুত
অ পাঁচ কিলোমিটাৰ খোজকাাঢ়ি যাব লাগে যে
অ ভিডিঅ' এ তাতে দেখিলো মানে হেৰি মানুহ এগৰাকীক হেৰি লৈ ওপৰেদি ৱালৈ ওপৰেদি লৈ গৈছে
অ
মানে ভিৰৰ মাজত
অ মানে অকন অ অকন মানে বয়সস্থ মানুহবোৰ যোৱাো বহুত
অ এনেকুৱা হেইবিলাক আৰু নিজেও বুজি পাব লাগে ইমান ভিৰৰ মাজত এনেই মানে মন্দিৰ চন্দিৰ দৰ্শন কৰাকে বা তেনেকুৱা মেলা চেলা হেৰি হলে মানে অ এনেই যাব লাগে
কিন্তু এনেকুৱাটো এয়া যাবলৈাগ মন যায় যে মানুহ বি মানুহবোৰো চাবলৈ মন যায় বাহিৰৰ মানুহ বিোৰ আহে অ। ইমান দূৰৰ দূৰৰ পৰা আহে ইউ পি বিহাৰৰ পৰা আহে উম। উত্তৰ প্ৰদেশ অ' মধ্য প্ৰদেশ ইমান বহুত আহে দূৰৰ দূৰৰ। বোৰ আহে অ' আকৌ।
অম্বু বাচি তাতে আৰু হেৰি উম।
বিখ্যাত আৰু এনেই মই হেৰি গৈছিলে ভূটনাথ গলো। ভূটনাথত কিন্তু ভাল লাগে। উম ব্ৰহ্মপুত্ৰৰ পাৰত যে খুব ভাল লাগে। আৰু তাতে অ' বনাই কৈ মানে খাবও পাৰে আৰু খানা বোৰ দিও থাকে বাৰু দান দান দিয়ে যে অ' বহু মানুহে দান দিয়ে নহয় খোৱা বোৱাবোৰ দান দিয়ে অ' খোৱাই থাকে। ৰাইজক মানে
অ' মানে এনে
বা পুৰিছো অ' সময়ে সময়ে খোৱা সময়ত দি থাকে অ' যিখিনি ৰাতিপুৱা চাহ দিয়ে বা অকন দেৰিকে পুৰি বা চব্জি তেনেকে দিয়ে কোনোবাই। আকৌ দুপৰীয়া ভাত দিয়ে আকৌ আবেলি কিবাকিবি দিয়ে।
অ' তেনেকুৱাই তেনেকুৱা অ' দিবলৈ ভাগ্যও লাগে ন ভকতক খোৱা
মানে বিস্কুতটৰ কাৰ্টুন নি নি ভগাই গৈ কিছুমানে যোনে দিব পাৰে আৰু। আকৌ হেৰি গৰমো যে অ' আৰ এছ বা ঠাণ্ডা মাজা চজা তেনেকুৱা কিবা কিবি। অ' যোনে যি পাৰে যাৰ অনুসৰি দি থাকে। বিস্কুট দিয়ে মুৰি অ' চিৰা মু়ৰি সেইবিলাকো দিয়ে। ডাঙৰ ডাঙৰ অ'। এ পাৰে, পাৰে -পাৰে মানুহ মানে য'ত মানে যত সুবিধা হয় আৰু। গৈ পেলাই উলিয়াই দিয়ে আৰু মাত দিয়া মানুহবোৰক আহে চবে।
অ' দেখিলেতো যাবইে।
দেখিলে যাবইটো অ' তাততো হোট হোটেলৰ ব্যৱস্থা কিন্তু মই নেদেখিলো তেতিয়া দেই। তাতে ৰাইজক খুৱাই যে তাতে খায় অ' তাতে খায় এনে হোটেলৰ ব্যৱস্থা দেখা নাই হোটেল চোটেল চাগে অকণ দূৰতহে আছে।
দূৰত আছে অ' এনে ডাঙৰ নেম মনটো
বহুত ডাঙৰ আকৌ আৰু গোটেই মানে এৰিয়াটোৱে বহুত ডাঙৰটো। কিমান ওখ হয় কিমান ওখ উম। পাহাৰৰ ওপৰত আছে আকৌ নীলাচল পাহাৰৰ ওপৰত।
হম।
চেপে চেপেও কিন্তু বহুত ঠাই আছে মানেম মন্দিৰৰ ভিতৰত সোমোৱাৰ পিছত এৰিয়াৰ পিছত মানে এৰিয়াটোত সোমোৱাৰ পিছত চেপে চেপে পাহাৰৰ মাজে মাজে দিয়ে বহুত ঘূৰিব পাৰে আকৌ সেইফালে দিয়ে ভূটনাথ যাব পাৰে ভূটনাথত যে এই মানুহবোৰ যে দিয়ে। সন্তুষ্টিক্ৰিয়া কৰে যে উম শ্মশান ব্ৰহ্মপুত্ৰ পাৰত মানে লোহাৰৰ হেৰিবোৰ আছে কাৰেণ্টৰ দ্বাৰা অ কাৰেণ্টৰ দ্বাৰাহে হেৰি কৰে তাত কাৰেন্ট লগাই দিয়ে আৰু। তাৰ পিছত পানী মাৰি ব্ৰহ্মপুত্ৰত উুটুৱাই দিয়ে। মানুহবোৰ মৰেও নহয় তাত থেলা-হেঁচাত বা কিবা বেমাৰ আজাৰ থাকিলেও কিছু ইমান মানুহ তাতে মৰি যায়।
অ' আৰু তেনেকুৱা হেৰি হ'লে অলপ ভাগ্যৰো কথা চাগে, তেনেকুৱা ধৰক অ' মানে হঠাতে তেনেকুৱা হোৱাত
অ'-অ' সেইটো আৰু তাৰ কপালত কি আছে হয়।
কি আছে অ'।
তাত কিন্তু হেৰিবোৰ থাকে আকৌ মানুহ এনেকে হেৰি কৰিবলে। এয়া কৰি দিবলে অ', বাবা মানে সেই চন্দাল বোৰ যে। সেইবোৰ আ আহে বেলেগৰ পৰা আহে চাগে সেয়া, বেলেগৰ পৰাও আহে চাগে নে তাতে থাকে নাজানো আৰু। এই বেলেগ মানুহে সেইবোৰ কৰিব নালাগে আৰু অ' সিকেই অ' এইটো এটা হেৰি ন এই হেৰি ক্ষেত্ৰত জুবিন দাৰ ক্ষেত্ৰতে দেখিছিলো এই মাইকী মানুহ এজনী যে। চন্দাল ন তেওঁ অ' কিবা এটা আছিলে নামটো পাহৰি গ'লো। মই প্ৰথমে অ' আচৰিত দেখিছো কিন্তু আৰু মাইকী মানুহজনী ন তেওঁ বোলে কিমান কিমানজন মানুহ পুৰিছে এতিয়ালে সাক্ষাৎকাৰ এটাত কৈছিলে নহয়। ইমান আগ-পাজ কৰি মানে ইয়াত, হেৰি আৰু ন আচৰিত। কিন্তু আচৰিত শক্তি।
আৰু সকলোৱে মানে সেইটো শক্তি নাই আমি জানো পাৰিম গৈ পেলাই তেনেকুৱা এটা কাম কৰিব ন।
নোৱাৰে দেই চবে আচৰিত কিন্তু। মাইকী মানুহ এজনী অ' কয় এ কিবা এটা হেৰিতো ওলাইছিলে মানুহজনী মানে কি মাইকী মানুহৰ মহিলা চন্দাল প্ৰথম বোলে তেওঁ। আমাৰ অসমত, উম বিয়া হোৱা নাই নেকি মানুহগৰাকীৰ। উম, মহিলা চন্দাল প্ৰথম হেনো নামটো পাহৰি গ'লো।
অ', সেই
পাহৰি গ'লো নামটো বহুত চৰ্চা হৈছিলে মই প্ৰথমে মই দেখি পেলাই মই আচ মই বহুতত বহুত কেইটা ভিডিঅ'ত কমেণ্টটো কৰিছো কোন এইগৰাকীমানুহ। কোন বুলি প্ৰথমে বুজি পোৱা নাই চিনিও পোৱা নাই পিছতহে ওলাইছো অ' এইগৰাকী চন্দাল বুলি।
অ', হয় দিয়া পাইছো মই নাম টো কিন্তু পাহৰিলো কি আছিলে।
অ'।
তাৰপিছত আ অহা বছৰ যাবা চাগে অম্বুবাচীলৈ।
হয় মানে মেলা বুলি নহয় আৰু এনেই বেলেগ এটা দিনত হে অ' যাবলে মন আছে মানে তেনেকেহে চাবলৈ পা পাৰা যাব এনেই এনেকে গ'লে চাবলৈ একো নাপায় ভালকে।
না ময়ো যা এইবাৰ যাম বুলি ভাবিছিলো কিন্তু মোৰ যোৱা নহ'লে সেই গা বেয়া কাৰণে।
অ', আৰু ইমান ভিৰত নোৱাৰি যাবলে ল'ৰা ছোৱালী লৈ। সেইটোতো অসম্ভৱ ল'ৰা ছোৱালীয়ে কষ্ট পাব, উম। এ অকলশৰীয়া মানুহবোৰ যাব। হয় আৰু হয় কিন্তু ভাল লাগে আকৌ। অ'-অ' চাওচোন যদি হেৰি হয়
মিলে, উম।
আকৌ হেৰিও কৰে গৈ ন তাত বহুতে চূড়াকৰণ পাতেগৈ।
চূড়াকৰন অ' তাত আৰু হেৰি বিয়াও বিয়াও হয় সকলো বিলাক কৰে তাতে চূড়া কৰণ কৰায়।
বহু এই সৰু ল'ৰা ছোৱালী দেখিছো মই।
এই সেইফালৰ মানুহ খিনি সেইটো সুবি
হয় আমাৰ এইফালৰ পৰাও বহুত গৈছে দেখিছো। অলপতে আমাৰ ওচৰৰ ল'ৰা এটাকো কৰাই আনিছে তাতে।
অ', তাত সেইটো মানে কি সকলো বিলাক থাকেই আৰু তাতে। বামুনো পায় চাগে তাতে।
অ 'জানো আৰু
তাতে পায়েই
ইমান এটা দি মানে বহলুৱা দি অ ইমান এটা বহলুৱা নহয় চাগে আৰু। ান এনে এতিয়া এঘৰত পাতিব লগা হলেতটো বহুত মানুহ মাতি মাতিব লগা হয় ন ইটোক মাতিলে সিটোৱে বেয়া পায়। অ তাৰ সলনি মানে গলে অ' নিয়মটোহে কৰিব লাগে গৈ নিয়ম খিনি কৰি পেলাই অ আহোতে কৰবাত কিবা এটা খাই কৰি আনিলে হল।
অ আজিকালি সেইটোয়ে চলিছে মানে একদম ঘৰ লোৱা পাতিলেও বা অন্ন প্ৰসন্ন নে হওক বহুত বহলুৱা হৈ গৈছে কিন্তু আমি তেনেকুৱা অনুষ্ঠান বিলাকত কৰিলে মানে আমাৰ খৰচো কমে লগতে ভালো লাগে মনটো মোৰ লৰাটো এনেকুৱা। কৰিলো ইয়াতে বুলি ভালো লাগে
অতিৰঞ্জিত হলে ময়ো বেয়া পাও দেই অতিৰঞ্জিত হ'ব নালাগে ন
আৰু আজিকালি মানে একে সকলো নিয়ম নীতিয়ে মানে আ আমাৰ সংস্কৃতিৰ পৰা ওলাই গৈ মানে বেলেগৰ হেৰিতটো অ বাহিৰৰ সংস্কৃতি বিলাক আমাৰ উম।
আৰু বিশেষকে আমাৰ এই মধ্যবিত্ত খিনিয়ে এইবিলাক কৰা নাই কিন্তু আধ্যয়বন্ত বিলাকেহে কৰিছে
কৰিছে অ' মানে দেখাক দেখি কৰিবলৈ গৈ মানে কিবা বিকৃত কৰি পেলাই চাগে। অ 'দেখাইছে
সিহঁতক দেখিখিয়েতো আমাৰ বাকী বিাকও মানে সেইবোৰ গৈছে ন কি আৰু কইনা যে উলিয়াই আনে বিচনা এখনৰ তলত। কইনাক উলিয়াই আনিলে যে বিচনা এখন ওপৰত অ বিচনা বুলিয়ে ক'ম আমি অ'আমাৰ কাৰণে বি নাই সেইটো যোনে নকৰক সেইটো দেখিলে যে মোৰ বহুত খং উঠছে মোৰ লাজহে লাগে নিজকে
লাজ লাগে মানে কি এইটো অ'
সিহঁতো ঘৰৰ মানুহ বোৰেনো একো নকয় নে অ আৰু আমাৰ বিলাক জানো বেলেগত কৰে সিহঁতে যে আমাৰ
সেইটোৱে আমাৰ হেৰিবলাক মানে নাইকিয়াকৈ পেলাইছে। বাৰু এইটো বিষৰ পিছত পাতিম বাৰু। এতিয়া মই উম ভাতত লাগোগৈ ন। উম।